হেল্ল'
এ মানে কি কম আৰু ইফালে বৌ ফোন মাৰি আছে, সেইকাৰণে তোৰ লগত নহয় মানে বৌৱে কৈছে যে মই উম কথা পাতি লওঁ। মোৰ হোৱাই নাই মই মানে আৰু পিছত ব্যস্ত হৈ যাম। তেনেকে কোৱা কাৰণে মানে কথা পাতিবা লগা হ'ল মানে।
তে মোক এতিয়া নকলেও হ'ল হয় মই উ টিউশ্যন যাবা ওলাবা নালাগে।
এ না ওলা হ'বতো বৌয় কৈছে অকমান লাহে লাহে কৰো বুলি, এতিয়া সেইকাৰণে হে মানে কৰলো আৰু মই অকমানানে কিমান সময়নো। অলপমান সময় ৰেষ্ট, নাই যোৱাই এ' তেতিয়া মোৰ লগত কাজিয়হে কৰিবি নেকি? ত অ' মোৰ ইয়াতে খেলি আছে। মোৰ পুতেকে, অ' তই ইমান বাধা মাৰিব লগা হোৱা নাই।
মই কাপোৰে পিন্ধা নাই, চলিয়ে ওলোৱা নাই
ফোন মাৰি আছিল।
যাওঁতে স্পটিং এটা লৈ যাবা দিছে, সেই কাপোৰ ভিজিছে
অ' বৰষুণত ভিজিল মানে?
বৰষুণত ভিজিছে আৰু বোকা চোকা লাগিছে নেকি। ক'বাত পিছলি পিছল চিছলো খাব পাৰে।
তাক এটা কাম কৰ তাক ওলাই থাকিব দি, কাপোৰযোৰ দি ধলি মাৰি দি ওলাই থাকিব দি। দেখি ওলাই থাকক তই মানে কথাটো পাতি লৈ পেলাই তই ওলাই লবি। আৰু কিমান সময়নো লাগে আৰু, মই যাম, কাম চাম কৰিম আৰু যায়। দে পিছে আহ যাবি নে কি তলত? অত তলত যাম বুলি কোৱা যেন পাইছিলো, অ' নহ সৰু মনুহে যাব। সেইটো নাজ
তই বোলে যায়ে তাইৰ লগত।
তিয়া ক'লো মই যাম বুলি।
তই বোলে কালি কৈছিলি, তাই বাইদেউ যাব তলত মোক খুধছিল, মই বোলো সি তাইৰে এই অৱস্থা হৈ আছে ক'ত যাব তাই।
নাযা এনেই কৈছে, ক'ত যাম বুলি ক এনে এনেই সুধচি কি যানি এনেকে কথা পাতাতে কোৱা গেল চাগে।
চেলিং কৰিব যাবি কি যাবি বুলি কৈছিল নেকি।
থেদিং কৰিবা যাম পিছত যাম দুদিনমান পিছত যাম, এতিয়া খোজ চোজ কাঢ়বৰ মন নাই আৰু। এতিয়া মানে কি হ'ল অ এতিয়া নাযাওঁ, দুদিনৰমান পিছত যাম দেই একেলগে। উ দে বাকী আৰু ক তোৰ ক'বা লগা নাই নেকি মুখখন বেঙা বেঙি কৰি থাকা যি।
তই ক' মই মই ইফালে কামো কৰি আছো, চলিৰ কাপোৰ লৈ আছো
উ তই ভালে কৈছা তই কাম কৰি আছা মই এতিয়াক লাগি এটা কামেই হোৱা নাই, উপায়ো নাই না। ৰা ৰাতি পোৱাৰ পৰা মানে কি হ'ল সেইখিনি
তোৰ ঘৰৰ ওচৰতে আছে ইমান টেনচন নাই মই ৰাস্তা মাশা বোকা হৈছি পি পিছলি পিছলি খুপি খুপি নামি যাবা লাগিব।
ইমান ন বৰষুণ দিচিনা গতেই ৰাস্তাত ব
তই কি জানবি গাড়ী মাখা আহি আহি চব একদম ৰাস্তা একদম বেয়া কৰি পেলাইছে।
অ' সেইটো হয় দিছোন।
আৰু মই ইয়াতে মই যদি ইফালে আৰু অলপ সময় দেৰি কৰো এই পানী লগাবা আহিল। আৰু দহ বিশ মিনিট সময় মই ৰখি দিবা লাগিব সেইকাৰনে সিহতে পানী লগাব নাহওঁ
আৰু তেওঁ মটৰটো মানে বাহিৰত ততে লগাই লৈছা আৰু মটৰৰ চুইচ বৰ্ডখন
চুইচ ভিতৰত আছে সেইকাৰণে তো
ো বঢ়িয়া কিবা কাৰণত ওলাই আহিব পাৰি সৰকি পেলাই আৰু তই পলাবি আৰু উপায় নাই অলপ সময়হে আৰু হ'বতো আৰু বেছি টাইম নাই আৰু দে এতিয়া মানে বেছি দিন নাই মানে আছে কিছু সময়
মোৰ দাঁতটোৱে বিষ উঠিব ধৰিছে ৰ দাঁতটোয়ে বিষাইছে মোৰ
কিয় একো খোৱা নাই নেকি আজি
খাইছো দাতটো কিবা বিষোৱা নাই এই উম কিবা যি কৰি থাকে টিং টিঙে থাকাত
অ ত' তিনটিঙে থকাৰ দৰে হৈ আছে মোৰ আৰু বোলে মানে কি দাঁতৰ গৰুতটো গাটা হৈ গৈছে মানে কি কাৰণে গাটা হৈছে মোৰ আজি তিনদিন মানে হ'ল বিষ গৈ আছে মই কোৱা নাই আৰু কাকো কলিনো কি হব নিজৰে দুখত হৈছে বিলাক
হ
সেইখিনিয় কোৱা নাই ম কছো তাই বেলতলা যাব বোলে এতিয়া বেলতলা যাবা ওলাই আছো সময় নাই এবাৰ কথা পাতিলো তথাপিতো তাৰপিছত আৰু এতিয়া সময় থাকিলে বাৰু ভাল ৰাতিও শুই শুই কথা পাতি শুব পাৰি কিন্তু আৰু আমাৰ আৰু বেল তলা যাব বোলে প্ৰজেক্ট আনিব কাৰণে প্ৰজেক্ট কলেজৰ প্ৰজেক্ট আনিব লাগে কালি জমা দিব লাগে বোলে।
আহ
কেনে প্ৰজেক্ট আনিব যাব
অ কালি ত্ৰিশ তাৰিখ ন কালি
অ অ সেইকাৰণে প্ৰজেক্ট বা যাব যাই আৰু আহি পেলাই আৰু সোনকালে যাব সোনকালে আহিব আৰু বতৰ বেয়া আজি এতিয়া পিছে ঘৰত স একো মানে কি চব্জি তবজি একো নাই নে কি হেৰি বোলে গছত তহঁতৰ
কি গছত লগা
অ পছলা চবজি তবজি আকো ৰোৱা নাই নেকি এইবাৰ
অ বেলেগ নাই এই ৰঙালাও একডাল চাঙত এতিয়া উঠছি হে তাৰ পিছত জিকা একডাল উঠছি আম গছত
এইবাৰ আমাৰো একো নহ'লে মই মানে ইমান পুহে খাব মন যায় আছে
এটা দুটাকে ভাত কেৰেলা ওলাই আছে সেইয়ে খাই আছো আৰু
ইমান পুই শাক খাব মন যায় আছে পুই শাক মানে নাই আৰু এই তলত ধুনীয়া পুই শাক হৈছে। কি হ'ল পুই শাক বিলাক মই নাজানো আৰু মই নাইকিয়া হৈ
মই সিদিনাখে আমাৰ গালৰ কেইটামান পাট আছিল এসাঁজ খালোঁ আৰু।
অ', মই এসাঁজ চালো বাৰু কেইটামান পাট উলাই পেলাই সেনেকে খালো কেইদিনমান। ভাল তথাপিতো মানে আৰু পুহিয়ৈ ভাল পাওঁ ন' সেইকাৰণে সেইটোৱে বেছি মনত পৰি থাকে। বাকী আৰু কি কৰ আৰু এতিয়া কথা পাতিলেও বও লগতো বহুত কিবা কিবি মানে আহ পাতিলোঁ এবাৰ মানে বাকী দুবাৰ বয়ে মাৰিলে আৰু। আৰু হেৰি নহয় কি বুলি কয় আম পকিল নে নাই? গছৰ আম। ককাই নাই প পাৰছা নে পাৰা নাই?
পাৰা নাই গছতে আছে পুৰত হোৱা নাই নহয়।
অ' বাকি তই যে কৈছিলি এটা মানে পাৰিম ভাজিবৰ কাৰণে পাৰা নাই?
নাই পাৰা নাই বেয়া হৈ গৈছে সেইটো।
উম, বস্তুবিলাক সেই নাথাকে না
হে সেই আৰু। চকু লাগে মানুহৰ ফাটি ফাটি যাই আছে আমকেইটা।
গেল নেকি ডিউটি?
উম,
উম, মানে কি হ'ল আৰু গধূলি আহিব নে নাই আজি না পুতেকৰ তাত যাব।
সৰুতে আমাৰ বৰষা হতে অহা কথা আছে ৰ।
কেতিয়া আজি?
নহয় কোনদিনা বা আহে ফোন কৰা নাই বৰ্তমান।
তোৰ বাৰু গৰম বন্ধ দিলে টেনচন নাই তোৰ আলহী ঘৰ ভৰি যাব তোৰ ভালে লাগিব।
মই কতো নাযোৱাকে ঘৰত এ ভৰ্তি হৈ থাকিলেই হ'ল, মই ৰান্ধি বাঢ়ি খুৱাই থাকিম।
ভাবোঁ তোৰ আলহী আহিব তোৰ নন্দেৰে আহিব। ত' যায়েৰে আহিব। উম, কিমান বা মামিহঁতেও আহিব।
অ', সিহঁতৰ পৰীক্ষা কালিৰ পৰা আৰম্ভ হবহে মাত্ৰ।
তই এটা কাম কৰবি আলহী বিলাক আহাৰ পিছত আলহী বিলাক থৈ পেলাই, তই ক'ৰবাত ফুুৰবা ওলাই যাবি সিহঁতে নিজে বনাই থাকিবি খাই থাকিব ঘৰ এৰি দিবি টেনচন নাই, তৈ কবি কি মই হোটেলখন এৰি দিছো। আ, বনাই থাকা মামি খাই থাকা সেনেকে কবি। কৈ পেলে ধুনীয়াকে আমাৰ ডা আমাৰ ডাঙৰ মামি যেনেকে কয় যে তোমালোকক এৰি দিলো তোমালোকে বনাই থাকা যি ইচ্ছা খাই থাকা সেনেকে তইয়ো কবি কৈ পেলাই তইয়ো ওলাই যাবি।
উম,
সেনেকুৱা মানুহ আহিলে মানে বেচি আলহী আহিলি তেনেকুৱাই কৰবা লাগে। সেনেকে কৰবি তাৰে পিছত তাতে ভাব বা কেনেকুৱা কথা দেখোন অ,
উম,
নাহো নাাহো কৰব তাৰে পিছত
ৰ অ' গেলিও বনাই খাবা লাগে। বা সিহঁতে ঘৰৰ মানুহ কিইতে ন কবি অ' তেতিয়া ক'ব আৰু যে সিহঁত ঘৰত গিলিও বনাই খাব লাগে, আৰু এইফালে সিহঁতে ফুৰব গুচি যায়। আমাক ঘৰত থয়। সেইনেকা তই কবি যে আমিয়োতো ফুৰবা যাব লাগব না, তহঁতি যেনেকৈ ফুৰবা আহিছা আমাৰোতো ফুৰবা মন যায় ন গৰম বন্ধ দিছি, এতিয়া স্কুল খোলাৰ লগ আমিওতো যাবা নাপাওঁ সেইকাৰণে তহঁতে ফুুৰবা আহিছে আমিও ফুুৰবা যাওঁ সেনেকে কবি। ততে সিহঁতে বেয়া পাবা লগা নাই নিজেও বেয়া পাবা লগা নাই ন' অ', তেনেকুৱাই কৰিবি মোৰ আইডিয়াটো যদি লোৱা তো ঠিকেই আছে। আৰু যদি নলোৱাটো আৰু সেইটো তোৰ কথা দিচোন।
আইডিয়াতটো বেয়া নহয় ৰ তাতে আৰু আমাৰ উ মেইন বছে বা কি কয়?
অ' বছৰৰে আইডিয়াটো যদি তই মিলাই দিয়া, বছৰেও ভালেই পাব, সিহঁতেও আলহী সিহঁত ও ফুৰবা আহিছে গৰম বন্ধ দিছে, আমিও ক'ৰবাত ফুৰব যাওঁ বলাহ হেৰি ফুৰব সোমাইছে ঘৰত থাকিব বনাব খাব আমিও কবাই ফুৰব যাওঁ আমিও কৰ'ৰবাত যাওঁ, বনাম খাম। আমিও যাওঁ ধুনীয়াকে তাক বুজাই দিবি, মই যেনেকে কৈছো সেনেকে বুজাইদিবিচোন সিও বুজি পাব।
বাপেক প্ৰব্লেম নাই ৰ মাকৰহে
তই যাবি সিহঁতৰ লগত সিহঁতো মেইন মানুহ
সিহঁতৰ লগত থৈ যাবি মাকক মেইন মানুহতটো মাকে হয় আৰু তই যদি থৈ নাযায় কেনেক হ'ব পাত।
উম।
দে বাকি যি হ'ল। অ' বাকী যি হ'ল হ'ল লাহে লাহে ত ওলাই থাক ময়ো ওলাই থাকো সময়ো বেছি নাই বাৰু ওলাই ময়ো যাওঁ বাবুকো ওলাব লাগে ঘৰ চোতাল সাৰিব আছে কাপোৰ কচাব আছে। তই চিধাই থৈ পেলাই তই আমাৰ ঘৰতে গুচি আহিবি নহ'লে।
উম, দে হ'ব দে।
কিনিলে হোৱা নাই ৰ
হৈছেদে
এ নাই অ' নাই মই কৈছো দেখোন।
পাগলা হয়ৈছা তই দে
দে দে হ'ব দে ৰাস।